হেল্ল'
কি কৰিছ?
নাই, নাই এনেই আছোঁ। তই?
মই এই বহি আছোঁ বাৰু, যি গৰম।
অ', এই বহুত গৰম দিছে নে?
এইটোৱেই, ভাত -পানী খালি নে নাই?
এই নাই ভাতটো তো বনাই আছে খাওঁ আৰু, তহঁতি খালি?
নাই আমাৰো লাহে লাহে বনাই আছে। কি বনাইছে?
এই কিবা, পনিৰ চনিৰ এনেকে কিবা বনাইছে নেকি।
অ', আমাৰ, মাংস বনাইছে হ'বলা গোন্ধটো পাই আছোঁ বাৰু ধুনীয়া, ধুনীয়া।
মোৰ, আমাৰ মাংসই বনাইছে নেকি, মাংস পনীৰ কিবা এটা বনাইছে খালি। কিবা এটা বনাইছে খালি, গম নাপাওঁ কি বনাইছে বা এই চাব লাগিব ৰহ, তেতিয়াহে গম পাম, এনেতো
খাবি আৰু
খাম আৰু, খাম আৰু এনে বহুত গৰম দিছিলে আজি কি আজি আজি বতৰটো বহুত গৰম দিছে দেই।
অ', এইকেইদিন গৰম দিয়ে আছে।
সেই কেইদিন ভাল গৰম পেলাইছে।
পুখুৰী ছাইডে এপাক যাব লাগিছিলে কি ক?
অ', এই পুখুৰী পিনে যাব লাগিব বুজিছ। সেইটোৰ উম' নতুনকে উম', বাকী চবকে ক'ব লাগিব, নতুনকে পুখুৰী কেইটামান খুলিছে, মানে উম', খান্দিছে, অ' অ' অ', পথাৰৰ ছাইডে অ'।
গমেই নাপাওঁ ৰে যাব লাগিব ৰ এপাক চাবলে
উম আহিবি আহিবি তেতিয়া দেখিবি
সেইটোয়ে সেইপিনে নোযোৱাই হলো যে
অ এইখিনি খেলি আছো তাকে যদি নাই নাই ফুটবল খেলি আছো
অ সেই পিনে সেই তাতে ফুটবল খেলিব ললি নেকি
অ আগতে ক্ৰিকেট খেলিছিলো যে
অ ঠিকেই আছে
আৰু পাৰ বাৰু ক
পুখুৰী খিনি যে খান্দিছে খান্দা হ'ল যদি তাত তাতে ভোজ এটা খাওঁ ব'ল গোটেই পোৱালিখিনি মিলি গাঁৱৰ
অ পাৰি কিন্তু দেই মই কথাটো ভাবি আছিলো খোচ এটা খাব পাৰাতেন উম লৰা খিনি ভাল আছিলে
গৰমটোও ভাল পৰিছে হয় নে নাই
গৰমো ভাল দিছে দে ভাল গৰম দিছে একদম এইকেইদিন যে কিমান মান পেলাইছে এবাৰ তোৰ চাইছা নেকি
জানো চোৱা নাই বাৰু থাৰ্টি চেভেন মান পৰিছে চাগে দেই
থাৰ্টি চেভেন থাৰ্টিেন এনেকৈয় হ'ব ন
সেনেকুৱা মানেও হ'ব কি কয় তোৰ ইহঁতক ক বাকী খিনিক বাকী খিনিক ক বাকী খিনিয়ে যদি খায়
উম উম বাকি চবকে কওঁ পইচা তো কিমান মান উঠাব লাগিব চাগে ন আন্দাজ
কাম কাম এটা কৰ পইচাটো দুশকে উঠাই দে
অ দুশকে
বেছি হ'ব নেকি এতিয়া ধৰ ছাগলী খাবি নেকি ব্ৰলাৰ খাবি আগতে কৰি ল সেইটো ওপৰত কথা
নাই উম তোৰ অ চবেতো নাখাব ন এতিয়া ছাগলী খালেতো চবেই নাখাব
উম
কিছুমানে ছাগলী নাখায়
তেনে ব্ৰইলাৰটোৱে কৰি দিওঁ
ছাগলী নাখায় বহুতে ব্ৰইলাৰটোৱে কৰিবলৈ ব্ৰইলাৰটো সস্তাটো পাম অলপ
সস্তাটো পায় বাৰু এতিয়া আমাৰ ইয়াত কিমান এশ ষাঠি কেজি হৈ আছে
এশ ষাঠিটকা হৈ আছে নেকি
বহুত বহুত কমি গল ব্ৰইাৰটো কেজি
অ এশ ষাঠি হৈ হৈছে ন অ অ অ মই সিদিনাখন আনিছিলো নহয় মই তোৰ কিমান মই আশী টকা আনিছিলো দেই আশী টকাত আধা কেজিও আনিছো
অ সেনেকা মানে পায় অ আধা কেজি আশী টকা
এপোৱা মানটো মই অকলেই খাই দিলো
কি ক এতিয়া পিকনিক টো চা আমাৰ পোৱালি দহটা মান হব মোৰ ফালৰ পৰা এক দুই তিনি চাৰিটা পাঁচটা পোৱালী মোৰ পিনে পৰা হয় যাব পাঁচটা পোৱাল মিলাই দিম বাকীখিনি
পাঁচটা পোৱালি ন তই পাঁচটামান মিলাবি
ওম
মই তোৰ কোন কোন আছে লগৰ দুটামান সিহতক কম চ'ব মিলি তোৰ কিমান, আন্দাজ উম পাঁচটা উম, মোৰ তোৰ মিলিলৈ পেলাই ছটা, সাত মইতো ছটা, সাতটা মিলালো, তই পচটা মান মিলে এঘাৰটা বাৰটা হৈ যাব।
অ', এই এঘাৰটা, বাৰটামান হৈ যাব, পোৱালি একদম ধুনীয়া পোৱালি হৈ আছে। দু-দুশকে উঠাই দিবি, ধৰ মাংসটো আনিলি, মাংসটো বাৰু মাংসটো বাৰু মিলাই ল'ম, সেইটো কোনে বনাই বনাব, পোলাওতো মই বনাই দিম।
পুলাওটো, অ', পুুলাওটো বনাব পাৰ তই।
হিচাপটো চা পোলাও লাগিব, কি কি ল'ম? পোলাও ল'ম, আকৌ মাংসটো থাকিবই তিহু লৈ লম। নেমু লৈ ল'ম পিয়ঁয়াজটোতো থাকিবই চালাদ বনাই দিম।
চালাদ এটা বনাই দিম ন, মাংসটো মানে ভাজি এটা লাগিছিলে বুজিছ।
ভাজি দিয় জানো?
ভাজিটো দি দিও, কিবা লেবেৰা ভাজি এটা বনাই দিম, ওলকবি বন্ধা ক গৈ মিলি পুৰা একদম।
অ' ভাল হ'ব ন, এতিয়া
যাব। তেতিয়া পিকনিক পিকনিক অকমানটো চাহ তাহ
অ', কিচা ওচৰত ওচৰত পানীও আছে হয় নাই?
উম', ওচৰত ওচৰত পুখুৰী আছে বোৰ। খানা এ। সাঁতোৰা হ'ব, এবাৰ খাতুইচিলো তেনেকুৱা
অ', আৰু এটা বস্তু ভাবিছোঁ মই।
অ', ক।
পিকনিক বুলি এটাই মনত পৰে ডিম, জেলি আৰু ব্ৰেড।
অ', ডিম, জেলি, ব্ৰেডটো সেইটোও চ'ব পিকনিকত থাকিব লাগিব। সেইটো মানে, এইটো, সেইটো, নহ'লে মানে পিক নিকটো মানে কমপ্লিট নহয়, পিনিক মানে কমপ্লিট নহয়।
সেইটো কৰিলে, মানে সেইটো নকৰিলে পিকনিকতটো আধা আধা লাগে। পিকনিক খাইছো নিচিনা নালাগে, এইটো ক'ব গ'ল অ', লাল চাহ হ'লেও, গাখীৰ চাহ হলেও হ'লে হ'ল, খালি ডিম, ব্ৰেড আৰু জেলি লাগিব।
দিম, কিন্তু দুটা দুটা আনিব তেতিয়া মানে বস্তুতটো ভাল হ'ব খাবলে।
সেইটো হয়ে বাৰু। এতিয়া আমি এইটো পিকনিক বুলি কৈছো, কিন্তু এইটো পিকনিক নহয় জান, এইটো বনভোজ হয়।
অ', এইটো বুলি কয় অ', এতিয়া পথাত-চথাৰত খোৱাাতটো বনভোজ।
বনভোজ এইটো আমি। আমি যোৱাবাৰ খাওঁতে কিমান ভাল লাগিছিল ন? সেইটো আমি শব্দবোৰ ভুল কৰি আছো এইটো বনভোজ। কয়। আমি সৰু, কিয় সৰুতে আমি পঢ়া নাছিলো নেকি বনভোজ খাবলৈ যাওঁ কবিতা এটা।
অ', বনভোজ খাবলৈ যাওঁ, চ'ব গাঁৱৰ বন্ধুসৱ মিলি বনভোজ খাবলৈ যাওঁ।
সেইটোৱেই, এতিয়া প- লগৰখিনি মিলালেই হ'ল।
লগৰ-চগৰ চ'ব মিলাই নিম, এই তোৰ লাষ্ট টাইমৰ যে তোৰ পনিৰ খিনি যে। মটৰ তৰকাৰী যে পনিৰ টিফিনত যে লৈ আহিছিলি যে।
অ', অ'।
সেইটো মজা হৈছিলে কিন্তু হ'লেও।
মোজা হৈছিলে ন'।
খুব খালো মই।
তই অকলেহে খাইছো আৰু ন'?
অ', অকলে খাইছো অলপ দিলো কাৰোবাক কাৰোবাক এ' এটা দুটা।
এই মানে কি জান, সেইটো তাঁত বনোৱা নহয়। হ'লে মানে ধৰ তাতে কেৰাহীতটো নিব নহ'ল সৰু কেৰাহী নাছিলে।
অ',।
সেইকাৰণে লগৰ খিনিয়ে কলে যে সৰু কেৰাহী নাই যেতিয়া ঘৰতে বনাই আন সেইকাৰণে আমাৰ মাই বনাই দিলে ধৰ।
অ', আকৌ তোৰ সেইটো অ' সেইটো বনালো তাৰপিছত চবকে দিলো বাৰু মোৰ পৰা চবকে অলপ অলপ দি দিছো আৰু।
খুব খাইছে কিন্তু পোৱালী বিলাকে। কিন্তু এইবাৰ জানিছ, এইবাৰ সেই নদী খনলৈ নাযাওঁ নেকি এইবাৰ পুখুৰী কানতে খাওঁ।
এই নদীৰ কাণলৈ নাযাওঁগে মোৰ কথাটো ভাবি আছো।
পুখুৰী কাণতে খাওঁ কি ক'?
উম', পুখুৰী কণতে খাওঁ তাতে সাঁতুৰিম।
অ', সেইটোয়ে তালৈকে মানে গলে ধৰ বহুত যাব লাগে, পোৱালি খিনি মিলাব লাগে সেইকাৰণে বেলেগ গাঁৱৰ পোৱালি কোৱাত নাই, বেলেগৰ পোৱালি খিনি কোৱাত নাই, গাঁৱৰ পোৱালি খিনিয়ে ধুনীয়াকে ভাইটি, ভণ্টি যি যি আছে তহতোৰ কবি।
অ', সেইটোৱে চবকে ক'ব লাগিব। একেলগে খালো কি আৰু উম',। পইচাটো উঠালো আৰু চবে তিনিশ দুশ কিবা এটা এটাকে দিলো। আহ দুশকে কিবা এটা দিলো, মাংস কেটা কিমানটা পোৱালী অ'। বাৰটা পোৱালি হ'ল হা, এঘ- এঘাৰটা বাৰটা ধৰিলো হা। ধব এটা বেছিকে ধুইলো বাৰটা ধুই লো হা, বাৰটা পোৱালি মাংস কিমান লাগিব?
বাৰটা পোৱলি মাংস চাৰি কেজি হৈ যাব নেকি?
চাৰি কেজি হৈ যাব, আৰামচে চাৰি কেজি হ'ব বুজিছনে।
আৰামছে ন'।
চাৰি কেজি লৈ আহিলো। অ', সেই চাৰি কেজি টকা ল'ব? এক কেজিত তোৰ আহ' কিমান আছিলে এশ আঠ টকাকে চাৰি কেজি কিমান হ'ব?
অ', তিনিশ চল্লিশ হ'ব নেকি? অ', তিনিশ- তিনিশ নহয়, ছশ- ছশ চল্লিশ হ'ব চাগে দেই এনেকে কিবা এটা হ'ব।
অ', নাই। কিবা এটা হ'ব তাৰপিছত, ডিম আনিলো তোৰ ডিম এক প্লেটত কিমান? আজিকালি ডিমৰ দামো বাঢ়ি গ'ল নহয়।
অ', ডিমৰ দামটো বাঢ়ি গৈছে দেই, ডিমৰ দামটো বাঢ়ি গৈছে ডিমটো আনিবলৈ অলপ ব্লেম এই দিম দুটা দুটা নালাগে, এটা এটাই কৰি দিয় ইমান আমাৰ বাজেট নাই।
অ', সেইটো হয় দিম এটাই এটাই কৰি দিওঁ বুজিছ, তেওঁ আহ লাগিব বাৰ আটা তেৰটা দিম কিবা এটাতো লাগিব না।
বাৰটা তেৰটা লাগিব এতিয়া কথাটো হ'ল যে, আমি মছলা আনিব লাগিব। আদা, নহৰু, নিমখ, হালধি, তেল আকৌ আলু আছে, পিয়াজ আছে, বিলাহী আছে।
বিলাহী আৰু
হয় নাই এইবোৰ আছে আকৌ চাতুৱা খোৱাইছিল যে ভাজিটোও খাম। সেই ভাজিটোৰ কাৰণে এক্সট্ৰা পাচলি আছে।
অ', পাচলি আমি মই কথা এটা সুধিছোঁ কি বুজিছ?
কি‌?
আমি তোৰ ঘৰৰ পৰা আলু এ এনেকে আলুটো অলপ তুলি ললো। দুই তিনিটা আলু ললো তাৰ পিছত আকৌ পিয়াজ পিঁয়াজ কাৰোবাৰ পৰা লৈ ল'লোঁ। এনেকে পুৰা লৈ লৈ পেলায়।
উম।
এটা ভাজি হৈ যাব কিন্তু আৰামছে।
পাৰি বাৰু দেই তই কথাটো ভাল কৈছ আমাৰ পিছফালৰ বাৰীখনত ধৰ বেঙেনা আছে। বেঙেনাটো মই দি দিম বেঙেনাটো দিম আৰু ঘৰত যদি মোৰ আলু আছে আলু লৈ যাম মই কি ক।
অ', এইটোতো কিন্তু পাৰ কিন্তু চা এতিয়াতো এতিয়া এ কাৰবাৰ চবৰেটো কিবা কিবি কি এটা খেতি কৰিয়েই আছে।
উম।
ধৰক তাৰপৰা কিবা এটা ললোঁ আৰু আম আমাৰ ঘৰত ধৰ জলকীয়া জকীয়া জলকীয়া এতিয়া পোৱা লাগি জলকীয়া তিহু চালদৰ কাৰণে।
অ', পাৰি এক কাম কৰো শুন এ মোৰ লগৰ এটাৰ দোকান আছে মোৰ লগৰ এটাৰ দোকান আছে। হিয়াৰ দোকান আছে ন সেইকাৰণে সি চাগে কিছুমান বস্তু এনেও দি দিব পাৰে। বুজিছ।
অ', পায়ঙ তাকো লগ ধৰ সি যদি খায়।
এই খাব বাৰু নোখোৱা নহয় তাৰ দোকান আছে সি বস্তু এনেও দি দিব পাৰে ঠিক নাই কিছুমান বস্তু তাক সুধি চাম।
কিছুমান সুধি চাবিচোন চব্জি তব্জি বিলাকৰো আজিকালি বহুত দামো।
পাৰি সি ধৰ আলুটো নালাগে দে আলুটো সিয়ে দি দিব পিয়ঁয়াজটোও সিয়ে দি দিব।
কি কও? অ', সি তাক সুধিলে দিব বাৰু সি নিদিয়াকে নেথাকে কাৰণ যোৱ বাৰৰো পিকনিকৰ আলু পিয়াঁজ সিয়েই দি দিছে। এনেই দিছে সি।
তেন্তে ঠিকেই আছে ন সি যদি দিয়েই।
সেইটোৱে এতিয়া সি যদি এনে দি দিয়ে ধৰ পইচাটো বাচি যাব তেলটো কিন্তু তেলটো লাগিব তেলৰ আজিকালি বাঢ়ি গৈছে নহয় কি কওঁ।
অ', তেলতো সেইটো বাৰু আমি নিজে হেৰি কৰি লম বুজিছ। আনি লম পইচাটোত উঠামে।
আলু পিঁয়াজ এতিয়া পোলাও টোৰ কথা ক পোলাও কেনে বনাবি জান পোলাও নাবলৈ নে ইউটিউবত চাবি?
সেই তই বনাম বুলি কৈছ বনাবি আৰু কেনেকে বনাবি।
হ'ব দে মই বনাম আৰু দে ধুনীয়াকে একদম ঘিউছো দি কিনে।
অ', হ'ব বাৰু তই লগ লগৰ খিনিক কবি।
অ', মই ক'ম দে মই ক'ম বাৰু।
অকে হ'ব দে মই তোক পিছত কল কৰিম ন।
উম ত মোক কিচোন তেওঁ কল এটা কৰিবি।
কি এইটো দেওবাৰে খাবিনে নে এইটো দেওবাৰতটো কালি হলেই এক কাম কৰোঁ উম' মংগলবাৰ নহ'লে বুধবাৰ মানে খাই দিওঁ।
আহ ঠিক আছে মঙলবাৰ বা বুধবাৰ মানে খাই দিওঁ তই কলটো কৰিবি মোক।
অকে মই কাইলে কল কৰিম দে কাইলৈ ডিচকাচটো কৰি লম বাজেটটো চবৰ পৰা পইচাটো উঠাই কিনে- এ ধৰ লিষ্টটো বনাই দিম আমি।
অঁ, ঠিক আছে হ'ব দে, অঁ ঠিক উম গুড নাইট উম।